এইবাৰ যে নেটৰ এক্সামৰ অ আগে আগে তুটো মানে ফ্ৰী অ সেয়া ক্লাছ কৰাইছিলে। উ দুয়োখন পেপাৰৰ আলোচনাৰ কাৰণে ফ্ৰীতে ক্লাছ কৰাইছিল
দুদিনৰ এদিনৰ কৰিব পাৰে নেকি?
চবৰে কাৰণে দিছিলে কিন্তু কি হ'ল মই মানে ইগন মাৰি কিনে মিউ কৰি থৈ দিছিলো গ্ৰুপটো যোনদিনা ক্লাছ কৰাইছো তাৰে পিছদিনা মই গম পাইছোঁ
বাৱ।
আৰু মানে মই ইমান নি নিধে হেলমেট দিয়াও নাই তো ইমান মানে গুৰুত্ব দিয়া নাছিলোঁ। আৰু মোৰ মানে কি ভয় হ'ল মোৰ বেক লাগি থাক কিল ন'তেতিয়া সেইকাৰণে মানে বেক কাৰণে হয়তো মোক কোৱালিফাই নকৰিবও পাৰে। সেইকাৰণে মানে ৰখি থৈ দিলোঁ ঘৰত
মই যে কি ভাবিছো মানে এতিয়া চাইছো হা কোনেও জুন মাহটোত মানে নেট কোৱালিফাই কৰা নাই চবেই ডিচেম্বৰকেইটাত কৰিছে চৌবিশ ডিচেম্বৰ কেইটাত অ ইজি হয়। টান নাহে অ চবেই সেইটো কথা কৈছে কিন্তু। উম মানে আৰু সেইটো টাইমত ন ষ্টুডেন্ট বহুত কমিও যায় হেৰি হয় কি বুলি কয় এ একজাম হয় যে সেইকাৰণে কমি যায় উম,
সেইকাৰণে মানে জুন, অ, ডিচেম্বৰৰটোত দিব লাগে।।
উম-উম ডিচ
মই লগৰ মোৰ লগৰ এজনেও কৈছে যে হেৰি ডিচেম্বৰত ইটোক দিবি শেষটোত মানে হেৰি নহয়। বেছি সেয়া নকৰে আমাৰ যে প্ৰাগৰ কোনো দিয়াও নাই চাগে পাই।
অহ',
মাজতে জুপিতৰা জে আমাৰ জুপি
অহ',
পি এইচ ডি কৰি আছে যে
অ, গম পাইছ
তাইও -তাইও অনলাইন ক্লাছ কৰাইছিল চ ' নেট তৰ কাৰণে হাণ্ড্ৰেড ৰুপিচকে লৈছিলে। অ সিহঁতক মানে হা কিবা চেমিনাৰ সেনেকুৱা কিবা দিছিলে আৰু। দেউতা সি তাই আৰু এজনী ছোৱালী আৰু কোনবা এটা প- পেচাৰ আছে।
উম,
মানে প্ৰফেচাৰেচ গাইড কৰে হয়তো সিহঁতক।
উম।
কৰাইছিলে তাছত তাইক সুধিলো মই শুধুতে কৈছে যে মৃদু আ স্বলউত ফুল হৈ গ'ল এইটো মই যদি অকলে কৰিলো হয়, তোক তহঁত তক মানে ক'লোৱে হয়। দেচোন বাতোক ল'ব পাৰিলো হয়, কিন্তু মই অকলে কৰা নাই প্ৰফেচাৰে দিছে ন ত টাইম ৰেজিষ্ট্ৰচনৰ টাইমটো গুচিয়ে গ'ল, উম ঠিক আছে হ'ব। তাৰ কৈছে আৰু ওলাব দে আমাৰ সেয়া লাগি থাকে ন আমি ক'ম তেতিয়া কৰি ল'বি আচ্ছা হ'বা দে ক'লে ক'ম দে মইও তোক।
অ কবিচোন।
কাৰণ তাই জে আৰ এফ পোৱা ন তাই জানেও।
তাকেহে এ বুঢ়িয়ে হ'মগে এতিয়া এক্সাম দি দি।
অহ ন মোৰো লাগিছে আৰু মনে নাই কিবা দিবলে।
মনি লগা হৈছ- মানে কিবা জীৱনতটো আমনি লগা হৈছে। যিমানে মানে এক্সামটো পাছ নকৰা হৈছে সিমানে আৰু এক্সামবোৰ টাফ কৰি গৈ আছে চাকৰি পোৱাটো টান কৰি কৰি গৈ আছে।
তাকেহে এতিয়া ক'বাত প্ৰাইভেটে মই মাথা মাৰিম ভাবিছোঁ।
এ আমনি লগা হৈছে মোৰ।
মাজে পা কিনা ঐ গভমেণ্ট আশা কৰি লাভ নাই মই বুজিছো।
উম।
প্ৰাইভেট যদি ভাল ক'ৰবাত পাই যাওঁ। তাতেই সোমাম আৰু এতিয়া। কাৰণপাই গভমেণ্ট ৰখোতে ৰখোতে বুঢ়াই হ'লে ত্ৰিছে হ'ব আৰু কেইবছ- মন গ'লে।
মই আজি ঐ যৱত চাইছো এটাও কামৰ চাকৰি ওলোৱা নাই।
নাই নাই।
চব কিবা হেৰি ভিডিঅ'গ্ৰাফাৰ কেমেৰা মেন তাৰপা আকৌ ক'বা একজেকট কিউটি ফেলফেজে কিউকুটিভ।
এইটোত হেৰিত ওলাইছিলে কাষ্টমাৰ ৰিলেচনশ্বিপক। ৰিচাৰ সেয়াত এপলত।
কামুৰি শেষ কৰি দিব মাথা খাই।
সেদিনা মোৰ অহ আৰু বেছিক কেলে ক'ব গ'লা আজিকালি চেল চে জান চবতে।
অ চেলছে অ তোৰ মাথাতটো খাবই হস্পিতেটেলত নহয় চস্পিতেলতো তই বেমাৰী আনি দিব লাগিব মানে এনেকুৱা, ফুল হেৰি দিয়ে সিহঁতক টাৰ্গেট দিয়ে।
মাতৃ ভাওশি হুও মাতৃ ভাওশি অ যদি আছে। মই মন্দিৰ নিৱলে বিচাৰি আছিলো। হেল্ল'
উম।
কি কৈ আছিলি?
এ নহয় মই কৈছো কি কৈ আছিলো মই পাহৰিয়ে গৈছো নহয়। কিবা এটা কৈ আছিলো পাহৰিলো আৰু।
এইয়া অইহা জবৰ চেলচৰ
অ অ হেৰি কি বুলি কয়। পিছে চলচৰ পত মানে যি চাকৰি নি বিচাৰি যা প্ৰথমতে চেলচতেই দিব।
উম।
চেলচত প্ৰথমতে দিব তাৰপা এক্সপিৰিয়েঞ্চ হ'লেহে অলপ অলপকে দি থাকিব উম উম। কিন্তু বহুত কামোৰ দিয়ে।
আমাৰ দাদা এতিয়া পাইছে এক্সিকিউটিভ আৰু মেনেজাৰ।
অ সেইটোৱে বহুত দিন লাগি যায় বহুত খতিব লাগে মানে তাত।
দিন মানে বছৰে ন কাৰণ মাৰ ক্লাছ নাইনত থাকঁতে সি চাকৰিত সোমোৱা।
অ সেইটোৱে আৰু এতিয়াতোতো প্ৰায়তকে পাবলেও দিগদাৰ বহুত। অ সেইটোৱে।
যি কমাইছে চাকেবাৰেটো গলে আৰু এতিয়া ক'ব আঠতা ৰটা মই ম- মই ভাবিছিলোঁ ডিলাৰ চিলাৰত এডমিনৰ।
উম।
এডমিনৰ প'ষ্টবোৰ ভাল হয় বাদাটাইম তেতা- নো যো ভাল জান।
উ দাতা এন্তেৰি ভাল হয়, উম।
হেৰি ডাউনটাউনত ওলাইছিল ত আকৌ ডাউনউন ইউনিভাৰ্চিটিত।
মই দেখিছিলোঁ এদিনা পষ্ট।
তহঁতে কৰিলে ডাটা এণ্ট্ৰি কৰিব পাৰ সায় এডিটিউড। উম ওলালে আৰু এপ্লাই কৰিবি।
উম।
কিন্তু সেয়া মানে তহঁতৰ নহয় সেইটো ইউনিভাৰ্চিটিত আছিল। ইউনিভাৰ্চিটিত সেইটো ভাল চাৰিটা বজাতে ছুটি।
অ।
এহে চাৰে চাৰিটা হয় হুম।
ত ঘৰত সোমাইছিলে।
আমাক ইউনিভাৰ্চিটি বুলি কৈ আমাৰ ডাউন টাউন হস্পিতেল ওপৰত যিটো মানে ইউনিভাৰ্চিটিৰ ব্ৰাঞ্চ আছ- এ এডমিশ্যন য'ত হয় আমি এডমিশ্যন কনচিলাৰ আছিল ন। ত' আমাক তাতে দিছিলে। কিন্তু ডাটা এণ্ট্ৰিবোৰ তাতে বহাৰ জেগাই নাই ডাটা এণ্ট্ৰি ডাটা এণ্ট্ৰি ইউনিভাৰ্চিটিত ততে আছে কি ডাঙৰ ৰুম ডাটা এন্ট্ৰি এটা মস্ত ডাঙৰ হ'ল।
উম।
ভাল লাগে মই গৈছিলো কিন্তু মোৰ স্পীড নাছিলে। তে- এতিয়া টাইপিঙত টুৱেণ্টি ফাইভ চাইছিলে এতিয়াতো টাইপিঙত মোৰ থাৰ্টি স্পীড আহি গ'ল। কিন্তু তাতে হেৰি হৈ গ'ল অ কম্পিউটাৰত জাননে মোক এইকেইদিন চাৰে মাতি আছে মই যোৱাই নাই।
মজে পাৰ কি পাহৰিয়ে গৈছো কথাটো মাজে মাজে পাহৰিছোঁ, সদায় কিবা নহয় কিবা এটা ওলাইে যায় মোৰে
মোৰো সদায় ওলাই আছে মই নেক্সট উইকত যাম চাই-
কিবা এটা ত তই গ'লে মানে কবিচোন মই হেৰি কৰিম ময়ো গৈ খবৰটো কৰি আহিমগে। তেতিয়া মইও কেদিনমান প্ৰেক্টিছ কৰিব লাগিব। অহ মই প্ৰেক্টিছ কৰিম কৰি পেনাই একজাম দি দিম লগত তোৰ লগতে দি দিম বুলি কৈ দিম মই।
অ হ'ব সেয়া কৰিম আমিও সেনেকেই দিম এইটো মাহতে দিম আৰু। জুলাই লাষ্টমানলৈকে। দি দিম মই সেইটোৱে ভাবিছো পুৰা দুসপ্তাহ মান প্ৰেক্টিছ কৰিম। কণ্টিনিউ গৈ কিনে মই যে কৰেল এইবোৰ চব পাহৰিছোঁ ফটো চব।
মই একোৱে মনত নাই মোৰ পঢ়ি মেলিলেহে হ'ব।
পঢ়িলেও সেইটো মনত নাথাকে দে সেইটো প্ৰেক্টিকেল কৰিলে মনত থাকে কৰেলটো। এই এটা যে জাৰ্নেলিজমৰ যে শিকাইছিলে
অ অ।
সেইবোৰ
চব পাহৰিলো চব পাহৰিলো মই পাহৰিলো।
অ',
মোক যে গালি পাৰে সি যে
অ, তই পঢ়িবি হা নেক্সট।
উম, যাব লাগিব এনেকে দিন গৈ আছে নহ'লে বহুত।
উম, মানে চাৰ্টিফিকেট খন ওলালে আৰু ক'বাত প্ৰাইভেটতো এপ্লাই কৰিবও ভাল অ, ইমান পইচা দি ধৰ আকৌ সেইটো কাউঞ্চিলাৰ নাই নহয় এতিয়া। নাজানি নতুন আহিছে এজনী।
উম, আহক মোৰ ৰিচিপ্ট আছে নহয়।
অ, ৰিচিপ্ট আছে যদি হ'ব আৰু ছাৰে চিনি পাই ন'।
পায় অ, গ্ৰুপতে আছে বিকাচ চাৰে চিনি পায়ে ভালকে।
অ, বিশেষচাৰে মোকো পায় ছাৰে যে অ, মোক সিদিনা এই যে মই আহ কিতো সেইটো কুৰ্তটো পিন্ধি যে ষ্টেপাচ দিছিলো
অ',
মোক কৈছে ছাৰে এ আই নেকি? মই ক'লো অ, ছাৰ ভাল লাগিছে দিয়া। তাৰে পিছদিনা তাৰে পিছদিনা ক্লাছত যাতে ছাৰে মোৰ ফালে ছাই হাঁহি আছে মানে ছাৰে চাই কিনে হাঁহে ন'ত' লাজো লাগে তাৰছত আৰু মইয় অ, আৰু এজনী যায় নহয় তাইও মানে তাইক ক'লে আৰু যে ছাৰে তোমাৰ ফালে চাই কিয় হাঁহি আছে মই যে নাজানো কালি ফটোটো তেনেকে কৈছিল ন'। ছাৰে চাগে ভাবিছে তাই নিজকে এ আইৰ দ্বাৰা এ বনাই কিনে ষ্টেটাচ দি আছে
অহ',
আহ, সেনেকে ভাবিছে ছাগে ছাৰে সেইকাৰণে চাগে হাঁহিছে এতিয়া। পিছে অ, হ'ব পাৰে দিয়া। কিন্তু ছাৰে ভালেই শিকায় দে। আমাক ছাৰেই নেটৱৰ্কিং আৰু হেৰি হাৰ্ডৱেৰ শিকাইছে।
উম, ছাৰে শিকায় বেছি ভাগ অনুপম ছাৰৰ পাছত ছাৰে শিকায় বহুত খিনি।
ছাৰে শিক আমি আমাক বেলেগে নিশিকালে পাইথানো ছাৰে শিকাইছে ধুনীয়াকে কৰাইছে পাইথান।
আমাক বেলেগে কৰাইছে। ইমান বেয়া শিকাইছে সদায় যাব লাগে আৰু মানে বহুত কিবা আছিলে মাচ
মানচ ছাৰে কৰাইছিল নেকি?
নহয় মানচ ছাৰ নহয় এইটো নামেই কিবা ভয়ংকৰ আছিলে আৰু বেংগলী আছিলে। পাহৰি গ'লো গ'লগে চাগে দেই সেইটো এতিয়া নাই চাগে আহিছিলে বেলেগ এটি আহিব আহিলৈ মানে একদম কিনো কথা কৈ থাকে কিবা আজে- বাজে যি তি কথা ক'ব কৈ লৈ পিনাই ক্লাছটো খতম আৰু বেছি নিজে-নিজে বকিব মেক বুকহে লৈ আহে। তাৰপৰা মই মেকবোক চলাই নাই পৰা মোক সেইদিনা কৈছে মই মেকবুক চলাই নাই মেকবুক চলাই নাই পুৱা এনেকুৱা টাইপৰ ৰিয়েকচন দিছে মানে।
উম, এ মুন অ, মোৰ লেপটপটো বেয়া হৈছিল মানে। অ, ল'ব লগাও হৈছে মোৰো গ'ল মই অ মোৰো গ'লো একেবাৰে মই এতিয়া হেৰি